হেল্ল'
হেল্ল' অ' নমস্কাৰ।
অ' নমস্কাৰ গুড মৰ্ণিং।
গুড মৰ্ণিং গুড মৰ্ণিং।
হয়। মই এই মাত্ৰ উঠি পেলাই চ চাহ খালোঁ।
আচ্ছা আচ্ছা অ'।
আপুনি কি কৰে?
মই এতিয়া মানে চাহ খালো চাহ খাই পেলাই মানে এতিয়া অলপ আ আমাৰ জুবিন দাৰ মানে গান শুনি আছিলো বিহু গান বান শুনি আছিলো এইটোৱে। ত' এইটো চাই পেলাই ভাবিলো যে অলপ বিহুৰ ওপৰত কথা পাতো নেকি?
হয়, হয়।
অ' কওঁকচোন আপুনি আপুনি কি ক'ব বিচাৰে আমাৰ বিহুৰ ওপৰত।
আমাৰ বিহু কি বিহু অসমৰ জাতীয় উৎসৱ।
অ'
বিক
বিহুততো চবেই মানে অসমৰ যিয়ে যি মানে কাষ্টৰ নহওঁক কিয়। চবে মানে একেলগে অসমত আছো যেতিয়া আমি অসমীয়া
একদম একদম একদম আহ একদম একদম।
চবে জনজাতি মিলি একদম জাতি জনজাতি মিলি চবে বিহুতো পাতো আৰু।
আহ। সেটোয়ে মানে আমাৰ
বিহুৰ সময়ত উ আমাৰতো তিনিটা এনে এনে ত তিনিটা বিহু না অ তিনি বিহু আহ আপোনালোকে ভোগালী বিহুত কি কৰে এনে মানে।
এনে ভোগালী চাওক ভোগালী। বিহুটোতো মেইন অ' মেইন খোৱা ধোৱাই অ' একদম। মানে ইমান ভাল লাগে আমি। মই যদি কওঁ নহয় মই তিনটা বিহুৰ মাজত মই ভোগালী বিহুটো বেষ্ট। লাগ বেছি ভাল লাগে কাৰণ ইটোয়ে হ'ল এইটো আমি। মানে পিঠা বনাও পিঠা খাও ইমান। ভাল এটা মানে হয়। হয়নে নহয়।
হয়। এক এই মাহৰ আগৰ। পৰা আমি তাত মানে কি কৰি থাকো। মানে যা যোগাৰ চলাই থাকো।
আহ।
এই দি।
এনে অ', অ'। সটোয়ে মানে আমাৰ অসমীয়া সংস্কৃতি প্ৰাণস্বৰূপ বিহু হৈছে ন। অসমৰ আমাৰ জাতীয় উৎসৱ হয় নে নহয় এইটোৱে এইটো বছৰটোৰ বিভিন্ন কৃষি চক্ৰৰ সৈতে সংগতি ৰাখি আমাৰ
উ এতিয়া ৰঙালী বিহু ৰঙালী বিহুত। অ' ৰঙালী বিহুতো ভাল লাগে ন।
অ', অ' ভাল লাগে ভাল লাগে।
উ ৰঙালী বিহুতে ফাংচন বিলাক হয়। এতিয়া হুঁচৰি বিলাক মানে।
আগমনিত না প্ৰকৃতি যেতিয়া নতুন ৰূপত সজাই পৰাই উঠে তেতিয়াই। আমাৰ এইটো ৰঙালী বিহু পালন কৰা হয় এইটোয়ে। এই উৎসৱ আৰু মানে চ'ত মাহৰতো হয় সংক্ৰান্তিৰ দিনত। পৰা আৰম্ভ হৈ পৰে বহাগৰ প্ৰথম কেইদিনলৈকে চলে নহয় এইটো উম, ই আমাৰ অসমীয়া নৱবৰ্ষৰ সূচনাও কৰে। অ', নতুন বছৰ এইটোয়ে।
হয়,
উম,
অলপ মন মন্দিৰে চন্দিৰে যোৱা হয়। মন্দিৰত দৰ্শন কৰিবলৈ নতুন বছৰৰ আশীৰ্বাদ। লবলে
অ', অ'। ইয়াক সাত বিহু বুলিও কোৱা হয় নাত গৰু। বিহু মানুহ বিহু আদি বিভিন্ন নামেৰে দিনবোৰ ভাগ কৰা হৈ থাকে নহয়। সেইটোৱে
হয় হয়।
আৰু এইটো ভাল লাগে মানে আমাৰ ঘৰৰ মানে চবে ডেকা গাভৰুৱে ঘৰে ঘৰে বিহু গীত গাই থাকে আৰু বিহু নাচ প্ৰদৰ্শন কৰি থাকে নহয় এইটো।
হয়, বিহু আহিলে মানে এটা বেলেগ কি হয় বেলে বেলেগ লাগে আৰু মানে পৰিৱেশটোৱে বেলেগ হৈ যায়।
একদম অ', সেইটোৱে।
কিবা এটা ভাল লাগি থাকে মানে মনটো বেয়া নালাগে আৰু বিহু আহিছে বহুত ভাল লাগি আছে।
আৰু মানে কি বিহু চাওঁ মানে, এই যে বিহু ফুটো হয়, হয়, এইটো আনন্দ কৰাৰ মাধ্যম অকল মানে আনন্দ কৰাৰ মাধ্যম মাধ্যমে নহয় ই চাওক অসমৰ কৃষিভিত্তিক সমাজ ব্যৱস্থাৰ কৰো প্ৰতীক হয় নে ত' বহুত ভাল লাগে কিন্তু। আৰু মাঘ বিহুত কি কি কৰে আপুনি কি কি পিঠা বনায়?
মাঘ বিহুত এই এ কি আছিলে তিলৰ পিঠা নাৰিকলৰ অ, পিঠা তেল পিঠা। তাৰপিছত এ বহুত ধৰণৰ। কিবা কিবি নামবোৰ তেনেকে মনত নাই মানে তেল পিঠা ঘিলা পিঠা এইবোৰ যে আছে এনেকে চুঙা পিঠা। আমাৰ আমাৰ ইয়াতে মানে কেনেকা আৰু এটা যে আছে কি কি এ বনি চাউল বুলি কি আছিলে এইটো উম, কি চাউল আছিলে এইটো মোৰ ভালকে মনত নাই। এই কিবা অ, বৰা চাউল, বৰা চাউল এইটো মানে ক কলপাতত দি পেলাই সিজাই ন' সেইটো গাখীৰেদি খায়। সটো এনে এ এইটো এইটো আমি ত'পলা ভাত বুলি কওঁ।
অ', অ', অ',
তেনেকাই আৰু মানে বহুত ধৰণৰ খোৱা যায়।
এইটোৱে মানে এইটো ভোগালী বিহুটো চাওক মাঘ এইটো চাওক ভোগালী বিহুটো মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহুটো হয় না, ভোগালীটো কৰা হয়। ত' এইটো পথাৰত ধান কটা শেষ হোৱাৰ পিছত এই উৎসৱ পালন কৰা হয়। মানে এই উৎসৱত মূলত মানে খোৱা বোৱা আৰু আনন্দৰ উৎসৱ। চ'ব এইটো ইয়াৰ আগদিনা উৰু উৰুকা হয় নহয়, উৰুকা বুলি কয় যে
হয়, হয় উৰুকা উৰুকাৰ ৰাতিটো শোজ খোৱা হয়।
উম।
সেটোতো মজাই বেলেগ ৰাতি আৰু জুই কিহত।
অ' এইটোয়ে বিহুৰ দিনা পুৱ পথাৰত অ' বা খেৰ অ' অ' আদি সজা মেজি না?
উম, আৰু মেজি মেজি-মেজি-মেজি-মেজি, সজোৱা সময়খিনি গাঁৱৰ চবে মিলি আহে। ডেকা গাভৰু।
এইটোৱে আ, বহুত ভাল লাগে উম, সটোৱেই ত' বিহু মানে বহুত ভাল লাগে ই আমাৰ অসম অসমীয়া মানুহৰ মানে এটা ঐক্যৰ বান্ধন হয় এইটো।
উম, হয়।
আমাৰ পৰম্পৰা প্ৰকৃতি আহ
চবে নিজৰ নিজৰ কিটো আৰু
অ' এইটোৱে এইটোৱে আমাৰ মানে পৰম্পৰা প্ৰকৃতি আৰু মানৱীয় সম্পৰ্কক একত্ৰিত কৰি ৰাখে
হয়, হয় সেইতো আগৰ পৰা তেনেকে মানে বিহুৰ সময়ত ৰঙালী বিহুৰ সময়ত কিছুমান খেল হয় যেনে কণী যুঁজ
অ' অ' আহ
এনেকুৱা মানে আগৰ মানে কি আহোম কি বিলাকে পাতিছে। তেনেকে ৰজা মহাৰজ বিলাকে পাতিছিলে ৰংঘৰৰ বাকৰিত হুচৰি গাইছিলে তেনেকুৱাই আৰু
সেইতিয়া উম।
আপাৰ এচমৰ পিনেতো এইবোৰ বহুত হয় মানে লোৱাৰ এচমৰ পিনে ইমান নহয় কিন্তু তথাপিতো বিহুতটো মানেই আৰু নিজৰ কি আপাৰ আছাম পিনে তো একদম পুৰা ম'হ যুঁজ কি।
উম।
হুঁচৰিৰ গায় উ ঘৰে ঘৰে।
উম। আৰু খালি মানে কাতি বিহুতে আমাৰ অ' কওঁক।
আহ আপাৰ আছাম পিনে ৰঙালী বিহুতে হুঁচৰি গায় কিন্তু। লৰাচামৰ পিনে এনেকুৱা কিবা এ কি কি আছিল মাঘ বিহুৰ পিনে মানে বিহু গাই পেলাই মানে
অ' অ' অ' উম, সেইটোয়ে। উম।
মানে ঠাই ভেদ বিহুতো মানে অলপ নিয়ম চিয়ম বিলাক বেলেগ।
অলপ বেলেগ বেলেগ অ' অ' সেইটো। আৰু এই কাতি বিহুত মানে কি আমাৰ অলপ খেতিয়কৰ অলপ খাদ্যৰ নাটনি হয়। তেতিয়া বাস সেইটোৱে। সেইকাৰণে মানে কাতি বিহুত আম এতিয়াৰ আৰু নহয় এইটোৱে অ'।
উম। আগতে অলপ মানে কি আছিলে সেইকাৰণে হৈছিলে আৰু। এতিয়া ইমান শুনা নাযায় আৰু না। যে কাতি বিহুৰ সময়ত ইয়াৰ ইয়াৰ ঘৰত চাউল নাই ইয়াৰ ঘৰত দালি নাই।
অ' আৰু মানে আগত যেতিয়া স্কুলত আছিল লে ঠিক আছে তেতিয়া মানে বিহু তেনেকে নাচিছিলে নে?
স্কুল-স্কুলত বিহু পতা নাই কতিয়াও মই।
আচ্ছা না এনে মানে আমাৰ যে কালচাৰেল ফাংচন তো যে হয় স্কুলত হৈয়ে থাকে না, তেতিয়া মানে কেতিয়াবা নাচিছিলে নেকি? আৰু বা এনে প্ৰগ্ৰামত য'ত বিহু হয়।
বিহুততো তেনেকে নচা নাই।
জানে নহ। মই নাচিছিলো, মই সৰুৰ পৰাই মানে মই ফাৰ্চ নাচিছিলো নহয় মই যেতিয়া ক্লাছ থ্ৰীত আছিলো। ঠিক আছে তেতিয়া নাচিছিলো তাৰ পিছত পৰমানো নাচি আছো মই স্কুলৰ ফাংচন আৰু আমাৰ ইয়াতে বহুত ডাঙৰকৈ বিহু হয় তাতেও মানে নাচো মই।
উম। নাচ-নাচিব লাগে নিজৰ পৰম্পৰা তেওঁ ৰস ৰক্ষা কৰিব লাগে।
অ' একদম, একদম। মই ফাৰ্ষ্ট যেতিয়া ক্লা থ্ৰীত দিছিলো তেতিয়া মোৰ এইটো জুবিনদাৰ যে গানটো আছে নহয় বিহুৰ তাতে মানে মই নাচিছিলো।
হয়, হয়। অ', হয়।
হক
সেইটোৱে। ঠিক আছে দিয় অ', ঠিক আছে দিয়ক অ', অ'।